হয় শুনিছোঁ।
হয় নমস্কাৰ।
নমস্কাৰ।
অ' কি কৰি আছে?
হা'।
কি কৰি আছে?
আছোঁ এনেই। আপুনি?
অ' মইয়ো এনেই আছো। চাহ পানী খালা?
অঁ, খালোঁ খালো। আপুনি?
মইও খালো এই মাত্ৰ।
আচ্ছা, অ আছো দিয়ক। বাকী আপোনাৰ?
অ' ভালেই ভালেই। অ' আজি আমি ভাবিলো অকনমান পৰিৱেশ প্ৰদূষনৰৰ বিষয়ে অকনমান আলোচনা কৰিম বুলি ভাবিছিলো।
অ' হয় হয় পাৰি।
হয়। গতিকে কাৰণ আমাৰ আহ, দেখিবলৈ পোৱা গৈছে যে আমাৰ, যিটো আমাৰ পৰিৱেশ আহ, যি হাৰত আৰু প্ৰদূষিত হবলৈ ধৰিছে।
উম,
তাৰ ফলত আমাৰ বিভিন্ন ধৰণৰ যি অসুবিধা দেখিবলৈ পোৱা গৈছে বৰ বৰ্তমান সময়ত চাবলৈ গ'লে। অ' লগত লগতে আমাৰ পৰিৱেশ প্ৰ-প্ৰদূষণ বুলি কলে। আমি হ' বিশেষ কৈ আহ, কওঁ যে আহ, যিটো আমাৰ বায়ু। অ বায়ুতটো আমাৰ যথেষ্ট পৰিমানে আমাৰ অ প্ৰদূষিত হোৱা। অ হয় হয় দূষিত হবলৈ ধৰিছে, অ লগতে অ যিবোৰ আমাৰ কল কাৰখানাৰ পৰা ওলোৱা যিবোৰ আমাৰ ধোৱা, বা আমাৰ গাড়ী ম তৰৰ পৰা ওলোৱা আমাৰ যিবোৰ ধুৱা লগতে আমাৰ যিবিলাক পুৰণি হৈ যোৱা গাড়ী - মটৰ সেই গাড়ী - মটৰৰ পৰা আমাৰ অত্যাধিক আমাৰ ধোঁৱা ওলোৱা দেখা পোৱা যায়। যাৰ ফলত আমাৰ পৰিৱেশটো দূষিত হবলৈ ধৰিছে। আপুনি ভাবেনে এইটো
হয়' হয়' মই ভাবো আৰু। এই নতুনকে যিহেতু চৰকাৰে গছ গছনি কটা পদক্ষেপ বিলাক লৈছে দ্বীপৰ বিল হওক আপোনাৰ দীঘলী পুখুৰী হওক।
হয়' হয়'।
সেইবোৰ কাটিও যথেষ্টখিনি মানে বায়ু প্ৰদূ আমাৰ প্ৰদূষণটোক নষ্ট কৰি পেলাইছে মানে বায়ুতো।
হয় হয় হয়। অ' লগতে অ' কবলে গ'লে আমি আমাৰ বৰ্তমান সময়ত বা আমাৰ চলি অহা এক অ' কাম আৰু যি যে আমাৰ যিবিলাক মাদক দ্ৰব্যই হওঁক বা পান আদি আমাৰ যিবিলাক মানুহে আৰু সেৱন কৰে। সেই সেৱনৰ ফলত আমাৰ মানুহৰ তো নিজৰ ক্ষতি হয়ে তাৰ লগতে আমাৰ পৰিৱেশটোও দূষিত হোৱা দেখিবলৈ পাওঁ।
হয়।
হয়। লগতে আমি ইয়াৰ ওপৰত সকলোৱে আৰু সচেতন হোৱাটো আমাৰ সকলোৰে বাবে জ জৰুৰী। কাৰণ আমি অ' উশাহ নিশাহ নল'লে তো আমি জীয়াই থাকি দিব নোৱাৰো হয় হয় গতিকে আমি বিশুদ্ধ আমাৰ যিটো অ গেছ, সেইটো আমাৰ গেছটো আমি যা তে বিশুদ্ধ কৰি ৰাখিব পাৰোঁ তাৰ ওপৰত আমি গুৰুত্ব সকলোৱে আৰু ৰখাটো উচিত বুলি মই ভাবো।
হয়।
আপুনি ভাবেনে?
ভাবো কিন্তু গছ গছনি কটাৰ ফলত আমি আহ' অক্সিজেনৰ নাটনি হ'ব যেনেই পাইছো।
হয় হয় নাটনি হ অ হবলৈয়ে যাই আছে বা হৈছেই কিছু পৰিমাণে।
উম আৰু সেয়েহে হয়তো আমি গছ গছনি নতুনকৈ ৰোপণ কৰাৰ ব্যৱস্থা হাতত ল'ব লাগে আৰু,
হয় হয় সেইটো আপুনি আ ঠিক কথাই কৈছে। আমি সকলোৱে গছ আহ গছ গছনি ৰোপন কৰিব লাগে পাৰিলে আমি, অহ এডাল যদি আমি গছ ৰ কাটো আমি তাৰ সলনি আমি অ দহডাল গছ আমি ৰোপন কৰিব লাগে। আৰু তাৰ প্ৰতি আমি অ সকলোৱে আৰু অ যি আমি গছ, গছবোৰ আমি হয় হয় ৰোপণ কৰোঁ সেই গছবোৰ আমি যাতে, ভালদৰে সংৰক্ষণ কৰি, বা গৰু ছাগলী আদি নোখোৱাকৈ যাতে আমি ৰাখিব পাৰো আমি তাৰ ওপৰতো গুৰুত্ব সকলোৱে দিব লাগে।
হম আৰু আপোনাৰ-আপোনাৰ আপোনাৰ অ আপোনাৰ অ, অ, পাঁচ জুন গ'ল কেইদিনমান আগত।
হয়-হয়-হয় আমি পা হয়-হয় কও
কিব কিবা কৈছাঁ?
অ, কওক আমি সি কওক আপুনি?
অ, মানে সিদিনা পাঁচ জুন গ'ল পাঁচ গোনৰ দিনা ৰ' গছ পুলি ৰুই তাৰ পিছত সেই গছ পুলি ডাল সংৰক্ষণ কৰিছে না সেই গছ পুলি এডাল চোৱা চিতা কৰিছে একো নাই অকল সিদিনাই
একো নাই হয়-হয় মোৰ মতেও নহয়। আমি পাৰিলে সদায় ৰুব লাগে।
আৰু সদায় পানী-পানী দিব লাগে গছজোপাক তেতিয়াহে সেই গছজোপাই আমি একচুৱেলি
আমাক মানে গছ-গছ-গছনিৰ তৰফৰ পৰা আমিতো জীয়াই আছো
হয়-হয় আমি দেখিবলৈ পাও যে আমাৰ গছ-গছনি হয় ৰুৱে ৰোৱাই কিন্তু তাৰ আমি ভালদৰে প্ৰতিফলন প্ৰতিপালন নকৰোঁ আৰু যাৰ ফলত আমাৰ গছ-গছনিবোৰ যেনেধৰণে আমাৰ অ, লহ পহকৈ বাঢ়িব লাগিছিল তাৰ বহু গুণে এ আমাৰ সেইবোৰ বাঢ়িবলৈ লয়।
অ, তাৰ ফলত-তাৰ ফলত অকল আমাৰ নহয় আমাৰ যথা আমাৰ আহিবলগীয়া প্ৰজন্মৰো বহুখিনি ক্ষতি হয়।
হয়-হয় ক্ষতি হয়, ক্ষতি হয় বহুত ধৰণৰে ক্ষতি হবলৈ ধৰে যেতিয়া আমি উশাহ - নিশাহ লও ন'তেতিয়া আমাৰ যি টো দূষিত বায়ু আমাৰ ভিতৰলৈ সোমাই যায় তাৰ ফলত আমাৰ বিভিন্ন ৰোগ বা বেমাৰে আমাৰ দেহত বেমাৰে দেখি দেখা দেখা দিবলৈ ধৰিছে হয়। গতিকে হা আপুনি আহ এই যিটো আমাৰ পৰিৱেশ প্ৰদূষিত প্ৰদূষণ এ সেইবোৰ ন' নোহোৱাবলৈ বা নহবলৈ আপুনি অ' অকনমান ক'ব পাৰিবনে?
সেইবোৰ নহ'বলৈ প্ৰথমটো কাম আমি হাতত তুলি দিব লাগিব। মই আগতেও কৈছো আৰু এতিয়াও কৈছো যে আমি গছ পুলি ৰোপন কৰিব লাগিব যিটো নিকি চৰকাৰে তাৰ বিপৰীতে কৰি আছে। চৰকাৰে উন চৰকাৰে উন্নতিৰ নামত গছ পুলিবোৰ কাটি আছে
হয়।
আৰু আমি নতুনকৈ দেখিছোঁ যে চৰকাৰে গণেশ মজিৰ মানে গণেশগুৰিৰ যি গুৱাহাটী মহানগৰৰ গণেশগুৰিৰ মাছমজিয়াত গছপুলি ৰুইছে ঠিক আছে কিন্তু গছপুলি ক'ত ৰুইছে পাকাত
মানে পকী ৰাস্তাত- পকী ৰাস্তাত গছ পুলি ৰুইছে।
হয়। এ কথাটো এনেকুৱা হৈছে যে আমি য'ত আমি গছ ৰুব লাগে তাত আমি গছ কাটিহে আছোঁ আৰু য'ত গছ ৰুব নালাগে তাত আমি গছ ৰুই আছোঁ।
উম, চৰকাৰে বিপৰীতটো কৰিছে আৰু চৰকাৰে বিপৰীতটো কৰি আমাক তথা আমাৰ আহিবলগীয়া প্ৰজন্মটোক মানে আহ এ -এখন মানে ব্য অহ, প্ৰদূষণ মুুক্ত দেশ দিম বুলি ভাবিছে কিন্তু অথচ তাৰ বিপৰীতে হ'বলৈ গৈছে যেন পাইছো মই
হয়, হয়, সেইটো কৰিব পৰা নাই বৰ্তমান চাবলৈ গ'লে।
উম, হয় উন্নতি কৰিছে, উন্নতি কৰিছে চৰকাৰে অকল ওপৰৰ পৰা দেখিবলৈকে ধুনীয়া কৰিছে, কিন্তু আমি যদি ভিতৰেৰে চাওঁ, মানে একো নাই।
হয়, হয়, অ', মই ভাবোঁ যে আহ অকল আমি চৰকাৰক আহ দুখ দিলেই নহয়, হয় চৰকাৰে কিছুমান অ', নকৰিব লগীয়া কাম কৰি আছে, কিন্তু তাৰ আগত তাতে আমি অ', নিজেও আমি সচেতন হ'ব লাগিব যে আমি পৰিৱেশটো কেনেদৰে প্ৰদূষিত ত নোহোৱাকৈ ৰাখিব পাৰোঁ তাৰ ওপৰত আমি নিজেই আহ, ভালদৰে অভিজ্ঞতা লৈ আমি যাতে সেইবোৰ নকৰোঁ বা আহিবলগীয়া আমাৰ যিবোৰ নৱপ্ৰজন্ম আছে সেইবোৰক যাতে আমি বাদ দেখুৱাই দিওঁ যে এই প্ৰদূষি প্ৰদূষণ বোৰ আমি কৰিব নালাগে, যাৰ ফলত আমাৰ তো ক্ষতি হ'ব লাগে সেইবোৰ আমি দিশ হাতত ল'ব লাগে, তাৰ পিছত আমি চৰকাৰকো আহ্বান জনাব লাগে যে পৰিৱেশ আহ যি দৰে আমাৰ প্ৰদূষিত হৈ আছে তাক যাতে আমি নিৰ্মূল কৰিব পাৰোঁ‌। বিভিন্ন আঁচনিৰ জৰিয়তে তাৰ বাবেও আমি চৰকাৰক আহ্বান জনাব লাগে। বুলি আৰু ভাবোঁ‌।
ত' আৰু যিবিলাক আমাৰ এতিয়া চাৰিওফালে যে পোৱা যায় ইটাৰ ভাটি কল কাৰখানা আদি যিবোৰ মানে উদ্যোগ বিলাক আমি দেখা পাওঁ।
হয়।
সেইবোৰৰ পৰা যে ওলোৱা যিবোৰ মানে ধোৱাঁ। সেইবোৰেও হয়তো ক'ৰবাত নহয় ক'ৰবাত আমাৰ আ, বায়ুক মানে ক্ষতিগ্ৰস্ত কৰিছে।
হয় কৰিছে কৰিছে, সেই ক্ষতি গ্ৰস্তৰ ফলতে আমাৰ অ' স্বাস্থ্যৰ অৱনতি হোৱাতোও আমি দেখিবলৈ পাইছো।
অ', অ', স্বাস্থ্যৰ অৱনতিৰ লগতে আমি দেখিবলৈ পাওঁ যে উদ্যোগ উদ্যোগ বা কল কাৰখানা আদিবোৰ পথাৰৰ মাজমজিয়াত থাকে, আৰু তাৰ ফলত তাৰ ফলত পথাৰৰ, পথাৰৰ মাটিৰ যিটো উৰ্বৰতা শক্তি পানী, পানী ৰাখি, পানী ৰাখি ধৰাৰ ক্ষমতা সেই ক্ষমতাটো সেই কল কাৰখানাৰ কামৰ বাবে সেই মাটিখিনিয়ে সেইখিনি উৰ্বৰতা শক্তি হেৰাই পেলাই, আৰু তাৰ ফলত আহ, খেদ মানে সেই মাটিখিনিত খেতি দৰাত আমি ভাল দেখিবলৈ পোৱা নাযায়।
হয় হয়, যিমান পৰিমানে হ'ব লাগিছিল শস্য উৎপাদন, তাৰ বহু কম পৰিমাণেহে আমি উৎপাদন হোৱা দেখা, দেখিবলৈ পাইছো ব বৰ্তমান সময়ত।
কিন্তু-কিন্তু এনেকুৱা নহয় যে তাত কৰিব নালাগে, হয় কল-কাৰখানা বা উদ্যো-উদ্যোগ আদি এইবোৰ আমাৰ বাবে প্ৰয়োজনীয, যিহেতু ত' আমি সেইবোৰৰ পৰা আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰিক কিছুমান সামগ্ৰী আমি পাই আছোঁ‌।
হয় হয়।
প্ৰয়োজন, কিন্তু কিন্তু তাৰ ফলতো আমাৰ খেতিডৰাৰ মাটি নষ্ট হৈ আছে। ক'ৰবাত নহয় ক'ৰবাত নহয় যেন আমাক সেইখিনি বস্তু লাগেও আৰু সেইখিনি বস্তু লাগিলেও আমাৰেই লচ।
আমাৰে আৰু ক্ষতি হৈ আছে নিজকে নিজে আৰু আমাৰ মানুহবোৰৰ।
হয় ক্ষতি হৈছে।
হয় অ চাবলৈ গলে মা আমি বৰ্তমান আৰু আমি যিবোৰ আমাৰ মানুহে ধৰি লোৱা মাদক দ্ৰব্যও হওক বা চা চিগাৰেট বা সুৰা পান আদি কৰি তেওঁলোকক আমি বাধা দিব লাগে যে তেওঁলোকে হয় আমাৰ প পৰিৱেশ প্ৰদূষণৰ মেইন কাৰক বা প্ৰধান কাৰণটোৱেই মই, মই ভাবো যে আৰু আমাৰ মই প্ৰধান মানুহ বুলিয়ে ভাবো যে যিবিলাক আমাৰ প্ৰদূষিত হৈ আছে আৰু সেইবিলাক আমাৰ মানুহৰ কাৰণে প্ৰদূষণ হৈ থকা বুলি মই আৰু ভাবো আপুনি ভাবেনে?
হয় মই এইটো ভাবোঁ যে, বিশেষকে আমাৰ যিবিলাক জ্ঞানী মানুহ আছে
হয়।
মানে জ্ঞানী মানুহবোৰেই চাগে প্ৰদূৰ্ষণৰ এক মূল কাৰণ কিয়নো চাব তেখেত সকলে ৰাস্তাত পটককে এটা বেগ পেলাই দিলে মানে জাবৰৰ বেগ এটা গুৱাহাটী মহানগৰত প্ৰায় দেখিবলৈ পোৱা যায়। গুৱাহাটী মহানগৰ যোৱাই চাই জয়ানগৰ জয়ানগৰৰ ফালে যদি যায় আপুনি প্ৰায় দেখা পাব এটা জা মানে সেই টো ৰাস্তা হয়, ৰিছেণ্টলি ৰিছেণ্টলি জাব পানৰ জাপানৰ মুখ্যমন্ত্ৰী আহি আহ আহিব বুলিহে সেইখিনি চাফা কৰিছিল।
হয়।
মানে এতিয়া বৰ্তমান চাফা হৈ আছে কিন্তু কেইদিনমান পিছত এতিয়া এতিয়া জাপানৰ মু খ্যমন্ত্ৰী আহাটো যিহেতু বাতিল কৰা হ'ল গতিকে নাহে। গতিকে কেইদিনমান পাছত আপুনি আকৌ গুৱাহাটী মহানগৰ জয়ানগৰ চাৰিআলিত যাব সেইখিনি পূৰা লেতেৰা হৈ আছে।
হয় হয়। আমিহে মানে আৰু বেলেগক দেখি দেখুৱাবলৈহে আমি কামটো কৰো কিন্তু যে আমাৰ সেইটো যে আমাৰ নিজৰ বাবে উপযোগী বা নিজৰ বাবে উম ভৱিষ্যতে ভাল হ'ব বা বৰ্তমান ভাল হ'ব আমি সেইটো কথা না ভাবো আমাৰ আমি আমাৰ কাম হৈছে কি আমি দেখিবলৈ পাইছো যে আমি বেলেগক অ বা আনক দেখুৱাবলৈহে আমি কামবোৰ কৰোঁ।
হুম হুম।
হয় গতিকে ভাল লাগিল পৰিৱেশ প্ৰদূষণৰ ওপৰত কথা পাতি, বহুতো নজনা কথা জানিব পাৰিলেও আ পোনাৰ পৰা।
হয় মইও আপোনাৰ পৰা বহুতখিনি কথা শিকিব পাৰিলো।
হয় হয় ঠিক আছে দিয়ক ধন্যবাদ।
উম দিয়া, ধন্যবাদ ঠিক আছে।